কি সুধি আছা?
এ আছো ৰ'বা এনেই, তুমি?
মই এনেই আছো ৰ'বা, ক'ত আছা?
উম ঘৰতে এই পিঠা বনাইছিলো অলপ
অঁ কি পিঠা বনাই আছা?
সেইয়া নাৰিকলৰ পিঠা বনালোঁ। আৰু নাৰিকলৰ লাডু বনালোঁ।
হ'ম, হ'ম।
তুমি কি কৰা?
মই এনেই আছোঁ ৰ'ব। বা, কি বিহুৰ কাৰণে নেকি?
নাই, নাই এনেই ঘৰত অলপ বনাইছোঁ ৰ'বা। হেৰি আহিবা আমৰ তাতে।
নাই, নাই পিপ পিঠা বনাইছোঁ কথা কৈছোঁ। তে জোন এইবাৰ যাবই লাগিব, অ' এই কি ক'লা? নাৰিকলৰ লাৰু।
উম, নাৰিকলৰ লাৰু আৰু নাৰিকলৰ পিঠা বনাইছোঁ ৰ'বা।
উ, কেনেক
মানে নাৰিকলৰ লাৰু ৰেচিপিত তো।
অ', অ।
আচ্ছা তুমি প্ৰথমতে এইটো আমাৰ যিটো কেঁচা নাৰিকলটো যে, পাই মানে শুকানটো নহয়, কেঁচাটো যে সেইটো প্ৰথমতে সেইটো ভাঙি ল'বা মাজেৰে। ভাঙি নাৰিকলটো চুকাওঁ আমি পিঠা বনাবলে চো কালে যেনেকুৱা হয়, তেনেকে চুকি লৈ তাত তুমি হেৰি কৰিব লাগে, অলপ চেনি দিব লাগে, চেনি মানে তুমি যিমানখিনি খোৱা। সেইটো, হিচাপত দিলা চেনটো, সেইটো তাৰপিছত উম, অলপ ভাজিব লাগিব। গৰম কেৰাহিত একো নিদিয়া কৈ, একো দিব নালাগে, এনেই ভাজিব লাগে, কাৰণ নাৰিকলৰ-নাৰিকলটো তোমাৰ আঠা টাইপ হয়, ন। পানী থাকে, অলপ। সেইটো ভাজিব লাগে।
আৰু এনে গুড় দিব পাৰি ন?
উম, গুড় পাৰি। গুড় দিবও পাৰি, ধৰি লোৱা আমি যেনেকে চেনি দিওঁ, চেনিৰ লগত চেনি নি তেতিয়া তুমি গুড় দিব পাৰা। কিন্তু গুড় দিলে কথাটো কি হয়, অলপ বেছি মানে আঠা, আঠা, টাইপ হৈ যায় ন। গুড়টো অলপ, বেছি অলপ গ গ'লোতেও টাইম লাগে। সেটো টাইম টো অলপ বেছি যায়। আৰু চেনি দিলে তোমাৰ নৰ্মেলি চেনিটো আগত তে খানি ল'ব লাগে কাৰণ চেনিটো সৰু সৰু হয় ন', ত' সেইটো অলৰেডি ভাঙাই থাকে। কিন্তু গোৰটো তুমি একেবাৰে সৰু সৰুকে যদি ভাঙি কাটি লোৱা তেনেকে আমি নাৰিকলটো চ চুকাও, তেনেকে যদি গুড়টো চুকাই লোৱা তেতিয়াহ'লে মানে ইমান এটা প্ৰব্লেম নহয়। তেতিয়া জল্দি হৈ যায়। আৰু তাৰপিছত সেইটো, মানে গুড়টো মিক্স কৰি সেইটো তুমি হেৰি দিব লাগিব, কেৰাহিত গৰম কৰি আঠা-আঠা যেতিয়ালৈকে নহয় তেতিয়ালৈকে লাৰি থাকিব লাগিব। আঠা-আঠা যেতিয়া হৈ যাব। যেন অ' মানে নাৰ কলৰ লগত মিক্স হৈ যাব, সেইটো লাৰিব পাৰা হয়। তাৰ পিছত সেটো ঠাণ্ডা হ'ব দিব লাগিব। ঠাণ্ডা হ'লে হাতেৰে মানে সেইটো যি আকাৰত দিয়া আৰু আমাৰতো এনেকে গোলকেই দিয়া হয়। বেলেগকেও দিব পাৰে। তো অসুবিধা নাই আৰু তাতে এনেও কৰিব পাৰি, মানে ধৰি লওঁক। উম, মই মাজে মাজে এনে কৰোঁ, যে আজিকালিতো দিন বিলাক চেঞ্জ হৈছে ন চ'ব চবতে চেঞ্জেছ আহে। চ'ব সলনি হয়। অ' ভাবোঁ যে শুকান নাৰিকলটো যে পাই। সেইটো তোমাৰ গুড় গুড়ি কৰি লওঁ। গুড়ি কৰি এইয়া। সেই লাডো বিলাকত মানে মিলাই লওঁ। মিলালে সেইটো দেখাটো অলপ বেলেগ হৈ যায়। ষ্টেচটো অলপ বেলেগ আহে আৰু আজিকালি মানুহবিলাকক কি লাগে মানে দেখাতহে ভাল লাগিব লাগে বচ বস্তুবোৰ আজিকালিতো চব এডভাঞ্চ বচ তো' সেইবোৰ দেখাতে ভাল লাগিব লাগে।
মানে ৰাখিব পাৰি ন' বহুত দিন।
অ' ষ্টৰ কৰিব পাৰি। ফ্ৰিজত থৈ দিলে বেছি দিনলৈকে ষ্টৰ কৰিব পাৰি। ধৰি লও টেমা এটাত থৈ টাইটকৈ মাৰি নে, সেইটো তুমি ষ্টৰ কৰিব পাৰা। হেৰিত মানে উম, ফ্ৰিজত থৈ দিব লাগে। ফ্ৰিজত থৈ সেইটো ষ্টৰ কৰিব পাৰি। ত, কি, তুমি-তুমি এবাৰ ঘৰত ট্ৰাই কৰিবা এইটো।
নাই, নাই তোমাৰ পৰা ৰেচিপি ললো মই বনাব লাগিব, আৰু আৰু কি বনালা কলা?
আৰু নাৰিকলৰ পিঠা, নাৰিকলৰ পিঠা মানে, মই এইটো চাউলৰ গুৰিত তোৰে বনোৱা নাই, এয়া আটা গুৰিৰে বনাব পাৰি নহয়। আটা গুৰিৰে বনাইছো আ আটা গুড়টো তোমাৰ ধৰি লোৱা, পানী গৰম পানীৰে সানি ল'লোঁ। সানি তাত অলপ। ৰিফাইণ্ দিব লাগে। ৰিফাইন দিখিনি মিক্স তোমাৰ যেনেকে আমি এ ৰুটিৰ কাৰণে বেলো। সেনেকে মানে, সেনেকে বেলি ল'ব লাগে। লৈ এটা সৰু হেৰি পাই ন মানে কন্টেন এটা পাই ন, তাৰ বনোৱা সেইটোৰেও বনাব পাৰি, বা এনে হাতেৰেও বনাব পাৰি, ডাঙৰ কৰি। সেইটো হ'ল আৰু সৰুকে সেইটো বনাব পাৰি সেইটো দি সেইটো মানে গোল কে থাকে ন, সেইটো মাজেৰে কাটি লব লাগে। সৰু-সৰুকে গোল, গোল কে। কাটি ল'ব লাগে, লৈ মাজত নাৰিকল খিনি দি, দুটা চাইড জইন কৰি পেলাই মানে তেলত দিলে হ'ল, তেল নহয় ৰিফাইনত দিব লাগে। আৰু ৰিফাইনত দিলে হ'ল। আৰু চেমনেম মানে, এনেক আতা তোমাৰ চাউলৰ গুৰি বনাব পাৰি, চাউলৰ গুৰিটো চেম সয়া গৰম পানীৰে মিক্স কৰি ল'ব লাগে। মিক্স কৰি সেইটো যেনেকে এতি আমি আটাটো খানো। আটা গুৰি, তেনেকে চালৰ গুৰি টো, সানিব লাগে। খানি সৰু, হুম, হুম।
টেষ্টটো কেনেকুৱা দুটা?
মানে দু, এ তোমাৰ হেৰিতো যোন টো, মই আটাগুৰি যে সেইটো আমি ফ্ৰাই কৰিব লাগিব। এতিয়া মানে তেলত ভাজিব লাগে। আৰু যোনটো আমাৰ উম চাউলৰ গুৰি যে হয়। সেইটো আমি ফ্ৰাই কৰিব নালাগ সেইটো ফ্ৰাই নহয় সে টো উহাব লাগে। মানে পানীৰ ভাপত উহাব লাগে। লে তই এইটো এটা হেৰি পাই ন দে ডেকচি এটা পায় যে পানীৰ তলত পানীত থাকে ওপৰত কাপোৰ এখন দিব লাগে। সেই কাপোৰ খনত সেই টা দি দিলো। পিঠা কেইটা দি দিলো। দি উহাব লাগে সেইটোয়ে ডিফাৰেন্ঞ্চ মানে তোমাৰ ম'ম' আজিকালি ম'ম' যেনেকা ম'ম' টেষ্ট টো যেনেকুৱা কোৱা হয় সেই তেনেকুৱাই চাউলৰ গুৰিৰ পিঠাটো তেনেকুৱাই হয় যে খালি সেইটো মিঠা লাগে। আৰু ম'ম'টো দিয়াচোন নিমখ খীয়া হয়।
উম', উম', শুনা মই ইটো টে টেষ্টি যে লাগি আছে, এতিয়া তোমাৰ তাত যাব লাগিব যাই পেলাই খাই চাব লাগিব উম।
তো আটাৰটো বেছি ভাল পাওঁ। মান চাউল গুৰি তোৰ বেছি না খাওঁ। সেইকাৰণে সেইটো মানে ব নাই মায়ে বনায়। নবনোৱা নহয় বা মই কে কেতিয়াবা বনাই দিওঁ মাহঁতক। কিন্তু হেৰি নকৰো মানে মই সিমানে নাখাওঁ, অ এতিয়া মই অকলে বনাইছো ৰবা মানে এতিয়া অকল আমি ঘৰত খাবলেহে। বহুত বনোৱা নাই অলপ বনাইছো। সেই কাৰণে মই অকলে বনালো মাৰ মানে গা ভাল নাই। অলপ গাটো বেয়া সেইকাৰণে মই অকলে বনাইছো ৰবা। উম। বাকী, তুমি-তোমালোকৰ ঘৰত বা কি চবৰে ভালে আছে?
বাকী, ঘৰত ভালে আছে চবে?
অ' উম, মাহী? মাহী ভালে আছে?
অ' অ'। এই ৰ'বা! আ আণ্টিয়ে মাত তি আছে।
অ' অ'। দিয়াচোন শুনিলোৱা তুমি।
ঠিক আছে।
উম।